উম কোৱা?
কি কৰি আছা?
এইয়া, পঢ়িব বহিম আৰু। তুমি?
মই পঢ়ি উঠিলো।
অ। অনলাইন ক্লাছ কৰিলা?
ইয়েছ।
অ। ময়ো অনলাইন ক্লাছেই কৰো, কৰিম।
কেতিয়া কৰিবা?
মোৰ দ অলপ দেৰি আছে, অলপ দেৰিকে কৰিম। প্ৰিপেয়াৰ হোৱা নাই এতিয়াও কৰিবলৈ।
অহ।
চাহ খালা।
অ, খালো সন্ধিয়া আছা তুমি?
হেল্ল'।
অ', মই আহোতে চিঙৰা লৈ আহিছিলো। বজাৰৰ পৰা আৰু আমাৰ মায়ে বনোৱা গাখীৰৰ চাহেদি খালো।
অ'। আইয় চাহ বনাইছিলো আকৌ বন আছিলে, বিস্কুট আছিলে। এইবোৰ দিয়ে খালো।
অ'। এনে তোমাৰ কিহত ইণ্টাৰেষ্ট এ নে নিউজ পেপাৰ পঢ়াত ইন্ত্ৰেষ্ট আছে নে? বাতৰি কাকত।
না মোৰ এইবিলাকত ইণ্টাৰেষ্ট নাই ইমান তোমাৰ আছে নেকি?
মোৰ আগতে নাছিলে, বৰ্তমান মই যিহেতু অ' চৰকাৰী
উম তোমাৰতো থাকিবই লাগিব কাৰণ। তুমি এ পি এছ চি দিবা যিহেতু।
পৰা মানে আমাৰ ঘৰত নিয়স্থ প্ৰকাৰ দিবলৈ আহিব মানুহ।
কিয় আজিকালি চোন হেৰিতে পোৱা যায়।
মোবাইলত পোৱা যায়। কিন্তু, কিছুমান বস্ত মাৰ্ক কৰিব লাগে। মনত ৰাখিব লাগে এইবাবে নিউজ পেপাৰটো বেছি দামো নহয় নহয়।
উম, কিমান এনে কি মাহ চিছ
মাহ চিষ্টেম পইচা দিব লাগে আঠ টকাকে
অ' মাহত আঠ টকা।
নহয় নহয় প্ৰত্যেক দিনে মানে পাৰ নিউজ পেপাৰ আঠ টকাকে।
অহ'
দুটা পান হয় নেকি?
অহ'
নিউজ পেপাৰ প্ৰতে তুমি এনে যদি তোমাৰ কিবা বাতৰি জানিব লাগে তুমি কিহৰ মাধ্যম লোৱা?
আজিকালি মই ইনষ্টাগ্ৰামতে চাও আহি থাকে এনেকে যে তেনেকে ইমান নিউজ নাচ
মানে সামাজিক মাধ্যমত চোৱা তুমি।
উম।
ভালে হৈছে নাই সামাজিক মাধ্যমত বহুতো সঁচা মিছা বহুতো থাকে। বিশ্বাস কৰিব নোৱাৰি সেইবাবে। তাৰে কাগৰত তোৰ চবত কৈ বেষ্ট হয়।
উ। কি কৰিলা গোটেই দিন?
গোটেই দিন আমাৰ পৰিয়ালৰ এজনে এজন মানে হস্পিতেলত আছিলে চাবলৈ গৈছিলো। আৰু আমাৰ বিদ্যালয়ত। আমাৰ শিক্ষয় শিক্ষয়িত্ৰীহতঁৰ লগত অলপ লগ ধৰিব গৈছিলো।
অ' মইতো যাবই নোৱাৰিলোঁ।
অ'।
এই অকমান মানে ঘৰত প্ৰব্লেম আছিলে। সেই কাৰণে আৰু যাবই নোৱাৰিলোঁ।
নাই প্ৰব্লেমটো থাকেই চবৰে থাকে। এবিলাক প্ৰব্লেম আহিয়ে থাকিক তাৰ মাজতো সময় উলিয়াই! উম' শিক্ষক শিক্ষয়ত্ৰী নিজৰ বন্ধু বান্ধৱীৰ লগত যাব লাগে।
কোনে কৈছে?
যোৱাটো ভাল মেণ্টেল মানে মানসিক ভাপটো ভাল থাকে এনেকে কলে।
হয় নিকি মই আজিহে গম পালো।
অ',
নাই নাই যাব লাগে এইবিলাকত এইবিলাকত গলে বহুতো বস্তু শিকিব পৰা যায়।
উম'।
আজি আমি যেতিয়া ছাৰ বাইদেৰ লগত লগ ধৰিলো আমাক এটা উৎসাহ দিলে, এটা বিশ্বাস দিলে। যে তোমালোকে পঢ়ি যোৱা আগুৱাই যোৱা আমি তোমালোকৰ লগত আছো আৰু এইবিলাক সৰু সৰু কথাই আমাৰ জীৱনত বহুত প্ৰভাৱ পেলায়।
তুমিচোন বহুত বৰিং।
মই বহুত বৰিং
ঠিক আছে। তুমি কোৱা মই শুনো।
উম মানে
তুমি হাহিয়ে থাকিবা, নে কথাই কবা?
নাই মানে এনেই হাঁহি উঠিল আৰু! !
তুমি যেনেকে হাঁহি হাঁহি কথা কোৱা কেনেকে হব?
নাই হাঁহি উঠে কেতিয়াবা নহয় হাঁহিলে একো প্ৰব্লেম নাই।
নাই, নাই, হাঁহটো ভাল। হা হ চথা মই গম পাওঁ এতিয়া তোমাক হাহিব কলে আৰু বেছিকে হাহিবা। যিহেতু তোমাৰ এবাৰ হাঁহি উঠি গৈছে। বাকি তোমাৰ মা দেউতা ক'ত?
হেল্ল'।
কোৱা।
অ, তোমাৰ দেউতা কি কৰে? কেন্চেল কৰা বৈ।
তুমি তো জানাই যে দুকান দি।
অ', কেছ। ইম আজিকালি অনলাইন শ্বপিং বিলাকৰ কাৰণে। দোকান বস্তুতোৰ অলপ প্ৰভাৱ পৰিছে ন?
উম'। বহুতে কম হৈছে নে
কৰি দি আছে সিমান বিপদজনকো কৰি দি আছে।
উম'। আৰু অনলাইনৰ কাৰণে মানে এইবিলাক যিবিলাক নৰ্মেল গেলামাল দো দুকান বিলাক নচলেই।
হয় সেইবাবে যিমান গেলামাল দোকান বিলাক আছে, আজিকালি অনলাইনত আহা ধৰিছে। সিহঁতৰো আজিকালি কাষ্ট তোমাৰ আইডিয় দি কেনে। হয় পাৰি আজিকালি।
তাৰপিছত কেনেকে চেল কৰিব বস্তুটো।
বস্তুতটো তোমাৰ দোকানত আছে। তোমাৰ ডেলিভাৰী বয় আহিব। তোমাৰ দোকানত। কোনটো বস্তুটো তুমি পেক কৰি ৰাখিব লাগিব। সেইটো পেক কৰি কেনে তুমি আহ। ডেলিভাৰী বয়তো দি দিব লাগিব। আৰু পইচাটো তোমাৰ অনলাইনত। সোমাই যাব। কিন্তু তাতে অলপ পৰসন্তনেচ। দোকানীক দিব লাগিব অলপ পৰসন্তেঞ্চ। অ মানে অলপ ডেলিভাৰী বয়ক দিব লাগিব। আৰু মানে অলপ কষ্টলি পৰে মানে যিমান খিনি লাভ দোকান এটাৰ পৰা বিকিলে হয়। তেতিয়া অলপ লচ হয় আৰু। ধৰা পাঁচ টকাৰ বস্তু তুমি দোকানত দহ টকাত বিকিব পাৰা আৰামছে। কিন্তু ইয়াতে সাত টকা আঠ টকাত তুমি বিকিব লাগিব।
অহ।
দুই তিনি টকাৰ মাৰ্জিনো বহুত। ইম্পেক্ট কৰে এইবিলাকত।
উম, ঠিক কৈছা।
তুমি এনে পাহাৰ ভাল পোৱা নে? উম, মানে সাগৰীয় জাগা ভাল পোৱা?
মানে মই এনে পানী থকা পানী থকা জেগাবোৰ বেছি ভাল পাওঁ।
হম।
এ সাগৰততো যোৱা নাই আজিলৈ দেখাওঁ নাই গম নাপাও কেনেকুৱা।
উম।
কিন্তু মই ধৰা নিজৰা টাইপ নিজৰা এনেকুৱা জেগা বহুত। মানে এনেকুৱা টাইপৰ জাগাবিলাক ভাল পাওঁ।
অহ।
ভাল লাগে এনেকুৱা জাগাতে। উম, কিবা এটা শান্তি শান্তি। শান্তি লাগে এনেকা পানীৰ ওপৰত বহি থাকি।
মোৰ একদম ঝৰ্ণাৰ ওচৰত ভাল নালাগে। কিন্তু ঝৰ্ণাৰ পৰা যোনটো। পানী বৈ আহে অলপ দূৰলৈকে যেতিয়া অলপ শান্ত হৈ যায়। তাতে বহি থাকি মই বহুত। ভাল লাগে।
উম, হম
আৰু। পানীটো ঠাণ্ডা হ'ব লাগে, বতৰটো অলপ মহীয়া হ'ব লাগে।
উম।
আৰু বন্ধু-বান্ধৱীটোতো আছেই, লগত থাকিলে আৰু বেছি ভাল লাগে।
পঢ়িবা কেতিয়া।
পঢ়িম ধৰা আৰু দেৰ দুই ঘন্টাৰ পিছত। কামৰ পৰা আহিলো অলপ। ৰেষ্ট কৰিম। মোৰ ঘৰত আলহী আহিছে, আলহী কেইজন যোৱা-যোৱাৰ পিছতহে মানে, পঢ়িব বহিম।
ভাত ৰান্ধি আছে নেকি। আলহীৰ কাৰণে।
হয়, হয় ৰান্ধি আছে।
অহ।
আলহীকেইটা ব্ৰইলাৰৰ বাহিৰে একো নাখায়, ব্ৰইলাৰ অনা হৈছে।
অহ। আজিকালি ল'ৰা ছোৱালীয়ে ব্ৰইলাৰে ভাল পায়।
হয় ঠিক আছে। উম।
অ তুমি কি খাই ভাল পোৱা বেছি
মই উ কেনেকুৱা জাতীয় বস্তু মানে মইতো খাই বহুত বস্তু ভাল পাওঁ।
তাকে খোৱা বস্তুত আৰু এটা এটা এটা বস্তুটো খোৱা বস্তু ভাল নাথাকে
মোৰ মোৰ ঘৰত বনোৱা কাপ কেক খাই বহুত ভাল পাওঁ
উম
তুমি
মই চবতকে বেছি ভাল পাওঁ ভাত
অ মই মিচ কৰি দিলো সেইটো টপ ওৱানত আছিল ছৰি চেকেণ্ড আছে
মই মই কাপ কেক খোৱা বিৰিয়ানী কোৱা পিজ্জা কোৱা বাৰ্গাৰ কোৱা মোক প্লেটে প্লেটে ভৰি ভৰি দিলা খালো অকমান অকমান কিন্তু মই যেতিয়ালৈ ভাত নাখাম তেতিয়াহ'লে মই শান্তি নাপাম
অ মই মানে এনেই এনে মানে হেৰি কি কয় ইভিনিং ছেনক হিচাপে কৈছিলো ব ডিনাৰ লাঞ্চ
নাই মই ফু মানে খোৱা বস্তুৰ কথা কৈছোঁ কি খাই ভাল পোৱা ত তহঁতে সব আহি যায় ন
হয়, হয়, হয়। নহয় তোমাৰ যোনটো মানে অ কেন্দ্ৰবিন্দু সেইটো অলপ বেলেগ আছে কিন্তু মটো কোৱাৰ বেলেগ আছিলে।
অ দিয়া নহ'লে ঠিক আছে আৰাম কৰা মই ৰাখো হা।
আহ